হেল্ল' কোনে কৈ আহ শুনিছো কি কৰি আছা মইে কাম্ব আজৰি হৈ অলপ বাগৰিছো
ময়ো দিয়া
অ খোৱা বোৱা কৰিলা
কৰিলো দিয়া তুমি
ময়ো কৰিলো বাৰু কি কি বনালা আজি অ ভালে ভালে
তোমাৰ হেৰি দালি বনালো আৰু কণী বইল কৰি দিলো দিয়া
অ গৰমটো বেছি কণী চনি খাবলৈ ভয় লাগে এই গৰমত
হয় দিয়া
উপায়ো নাই ন
অ উপায়ো নাই খাবই লাগিব
উম হয় দিয়া
হয় দিয়া
মই আজি একদম মানে গা ঠাণ্ডা পৰা বস্তু বনাইছো
হয় নেকি কি বনাইছে বা
এ হেৰি কয় চাঙৈ টেঙা বুলি কয় যে তোমালোকে বা কি বুলি কোৱা
কি টেঙা কৈছা
চাঙৈ টেঙা কয় যে আমি চাঙৈ টেঙা বুলি কওঁ এনেতো এ বেলেগে ক চামৰি টেঙা কিবা বেলেগ বেলেগ নামে কয় বাৰু সেই মানিমুনি নিচিনা যে তলত হৈ থাকে অ অ টেঙেচি শাক বুলিও কয় আমি আকৌ এই চাঙৈ টেঙা বুলি কওঁ
হয়
চাঙৈ টেঙা আৰু ৰাতিপুৱাই বেপাৰী এজন আহিলে মাছ ৰাখিলো সেয়া লগতে বনালো
হয়
গৰমত মানে অলপ জোৰণিৰ নিচিনা বুলি কয় যে
হয় হয় গৰমত খাব লাগে
অ খাব লাগে সেইকাৰণে ভাবিলো অলপ বুতলি আনো আমি একদম মাছৰ লগত ধুনীয়াকে বনালো বনাই খাই বৈ আজৰি হলো আৰু হ তোমালোকে খোৱা
আমি খাওঁ দিয়া
অ অ ভাল লাগে ন টেঙা এনেও আমাৰ অসমীয়া মানুহত টেঙা আৰু খাৰ এই দুটা বস্তু বেছি প্ৰচলিত হুম খাৰ টেঙা ত আমাৰ খায়ে থকা যায় বাৰু ন টেঙা খাই অ নে খাব লাগে মানে মা মছলা এইবিলাক বেছি খোৱাতকে টেঙা বা এনেকুৱা খাৰ
তুমি মচলা জাতীয় বস্তু বিলাক খাবা তোমাৰ গেছৰ প্ৰব্লেম হ'ব হয়নে তোমাৰ স্বাস্থ্যৰো মানে বিসংগতি ঘটিব দিয়াচ
হয় আজিকালি মানে মচলা টো ব্যৱ হাৰ বেছি হোৱা কাৰণে মানুহৰ বেমাৰ আ জাৰো বেছি হৈছে নহয় জানো উম আৰু ভয়ে লাগে মোৰ মানে আমিও মচলা চচলা অলপ কমাই খাও অ ব্যৱহাৰটো কম নে মাছ মাংস কেতিয়াবা হ'লেহে মানে কেতিয়াবা মানে দিও আৰু এনেই মাংস হ'লেতো অকল জিৰা তাৰপিছত জিৰা জালুক নহৰু আদা তেনেকে অ তেনেকে দি উম এনে পেকেটৰ এইবিলাক ব্যৱহাৰ নকৰো আৰু
হয় হয় তোমাৰ পেকেটৰ এইবিলাক খালে হয় হয় বহুত মানে স্বাস্থ্যৰ অসুবিধা হয় হয় ন হয় দিয়া আজিকালি তুমি এতিয়া চোৱাচোন শাক পাচলি বিলাকত হয়নে কিমান খাৰ দিয়া হয় নে
উম ভয় লাগে কিনিবলৈ মানে বজ বজাৰত ইমান ধুনীয়া হৈ থাকে তোমাৰ দেখি সিয়ে লওঁ লওঁ লাগি যায় ন উম তাৰ পিছত ঘৰলে আনিবা আনি পোৱা পিছত মানে পিছদিনা একদম গেলিব নহলে শুকাব গেলি যায় উম সেইকাৰণে মানে ভয় লাগে মানে কি আৰু আজিকালি পুলি হোৱাৰ পৰা গুটি দিয়াৰ পৰা তেতিয় পৰাই মেডিিন মাৰেে
হয় হয় হয়
মানে সোনকালে খালি বজাৰত উলিয়াই দিব লাগে আৰু সেইটোৱে আজিকালিতো ছিজনৰ লগত কথাই নাই যেতিয়াই তেতিয়াই তুমি যি টি বস্তু পাবা এতিয়া বজাৰত মূলা ওলাই আছে তে মূলাটো এনেই ঠাণ্ডা দিনতহে হয় খৰালি দিনত উম কিন্তু এতিয়া বজাৰত কবি মূলা এইবিলাক ওলাই আছে ন
আমিতো আগতে সৰুতে কিতাপত পাইছিলো খৰা--খৰালি কালত হোৱা শাক পাচলি আৰু গৰম হেৰি বাৰিষাৰ দিনত হোৱা শাক পাচলি কিন্তু আজিকালি ল'ৰা ছোৱালীও মানে কনফিউজ হৈ যায় মানে কোনটো বা খৰালিৰ দিনত কোনটো বাৰিষা হয়নে অ
উ
মানে কি মেডিচিন মাৰি মাৰি মানে প্ৰতিটো সময়তে মানে চব চবজি ওলায়ে থাকে
হয় হয় দিয়া তাকেই এতিয়া যদি আমি ওচ ঘৰতে যদি মানে কি শাক পাচলি অলপ কৰি লও ন তেতিয়াহলে আমাৰ মানে সেইবিলাক খাৰ নিদিয়া এতিয়া তুমি চাবাচোন কি গোবৰ সাৰ গোবৰ সাৰ দি তুমি শাক পাচলিলৈ কৰা চোন নাই বোলে তোমাৰ বেছি নালাগে দিয়াচোন হয় নে তাৰে তাৰ পৰাই যদি তুমি যদি খাই থাকা হয় নে তোমাৰ স্বাস্থ্যও ভালে থাকিলে আৰু তোমাৰ মানে চব ফালৰ পৰা মনো মানে ভাল লাগিল হয় আৰু তুমি অলপ মানে দেহৰ শক্তিও পালা হয় হয়নে এতিয়া তুমি সাৰ দিয়া সাৰ দিয়া বস্তু বস্তু বিলাক খাবা তোমাৰ গা মনো ভাল নালাগে আৰু তোমাৰ চাবা এ তুমি কোৱাৰ নিচিনাকে আজি আনিবা কাইলৈ তোমাৰ বেয়া হৈ গ'ল হয় নে কিমান খাৰ দিয়া বস্তু হয় হয়
হয় সেইকাৰণে মানে আজিকালি আগতে ঘৰত কৰিছিল দেই মানুহে মানে প্ৰতিগৰাকী গৃহিনীয়ে মানে ঘৰত শাক পাচলি জলক কীয়া হওক বা বেলেগ তেনেকুৱা কৰিছিল কিন্তু আজি কালি বজাৰত যিহেতু কম দামতে ওলাই আৰু মানে মানুহেও কৰিব এলাহ কৰা হ'ল আৰু সেইকাৰণে মানে কি সকলোৰে মানে বেমাৰ আজাৰ মানে ভয় লগা হৈছে মানে ড্ক্তৰেও কেতিয়াবা চিনি নাপায় ন বেমাৰ হয় কিবা কৰে কিবা তেনেকুৱা নিচিনা হয় তোমাৰ নিজৰ দেহ সেইটো মানে ঠিকে ৰাখিবলৈ অলপ নিজেও অলপ সাৱধানে চলিব লাগিব আৰু যত্ন কৰিব লাগে সেয়াই আৰু কি আৰু আজিকালিতো চবকে টকাই লাগে ন টকাৰ কাৰণে মানুহে মানে যি টি কাম কৰিব পাৰে হয় এতিয়া মানুহৰ দেহৰ কথা চিন্তা নাই মানে খালি পইচা পইছা লাগে আৰু সোনকালে উলিয়াই দিওঁ বজাৰত পইচা লাগে উ নে ময়ো কৰিছো বাৰু দুই এবিধ শাক পাচলি এতিয়া ভেন্দি অ ভেন্দি কৰিছিলো মই তাৰপিছত আৰু কোমোৰা লাগি আছে ভাত কেৰেলা তেনেকে আছে ছে আৰু মানে সপ্তাহটো মানে তিনি চাৰি দিন মানে উম বজা বজাৰৰ পৰা ননা শাক পাচ বজাৰৰ পৰা নানিলেও হয় আৰু শাক চবজি খিনি ঘৰতে হৈ আছে আৰু এতিয়া মানে মই সেইকাৰণে গুৰুত্ব দিও আৰু মানে শাক চবজি কিবা অলপ কৰিবলৈ উম পাৰিলে তোমালোকেও কৰিবা আৰু যদি জেগা আছে আৰু
কৰিব লাগিব এনেও আমাৰ অসমীয়া মানুহৰ ঘৰত এখ খন হলেও মানে শাক পাচলিৰ মানে হেৰি থাকি বাৰী থাকিব লাগে বুইছ তেতিয়া মানে দেখিবলৈ তোমাৰ শুৱনি হয় হয় নে?
অ', এনেই যোজনা আছে নহয়। আগফালে ফুলনি পিছফালে শাকনি ন? হে, সেইখনহে অসমীয়া ঘৰ হয়।
হয় হয় হয়।
উম, সেইয়াই আৰু তেনেকে কৰি আছোঁ লাহে লাহে। মানে উম, সপোন এটা আছে আৰু মানে নিজে বাৰী এখন বনোৱা। পৰিকল্পনা কৰি আছো কেতিয়া হয় নাজানো বাৰু। ত মোৰ মানে বহুত ইচ্ছা আছে মানে আগফালে তামোলৰ বাৰী, তাৰপিছত পিছফালে মানে শাকনি।
হয় হয়।
মানে মানুহ আহিলে যেন চকুত পৰে আৰু।
হয়, হয়, হয়, কৰিব লাগে কৰিব লাগে।
উম, বাকী তুমি পঢ়ি আছানে?
পঢ়ি আছা মানেহে মই তোমাৰ হেৰি, ডি এল এত যে এণ্ট্ৰেন্সৰ মানে প্ৰিপাৰেচন কৰি আছো তোমাৰ জুলাই বাৰ তাৰিখৰ পৰা এক্সম। এতিয়া তাকেই অলপ কিবা কিবি কৰি আছো। এতিয়া তোমাৰ এনে থাকিলেতো নহব হয়নে এতিয়া তোমাৰ চাকৰি এটাৰ কাৰণে মানুহে কিমান কি কৰিব লগা হৈছে, কিমান কষ্ট কৰিব লগা হৈছে হয়নে! তাকে ভাবিছো তোমাৰ এইফালে আবেলি আৰু ৰাতিপুৱা সদায় দৌৰিব, হেৰি ভাটিবেলা দৌৰিব গৈ আছো বাৰু।
অ', অ', অহ সেইফালেও কিবা এটা হলেও ন? উম, আজিকালি চাকৰি পাবলৈও সহজ হৈছে হয় ন?
হয়, হয়, হৈছে, হৈছে, বহুত সুবিধা কৰি দিছে চৰকাৰে। এতিয়া মানে আমাক মানে সুবিধাটো দিছে আমি সুবিধাটো লব পৰাটোহে জৰুৰী।
অ', সেইটোৱে। নে এতিয়া উ আগৰ দিনত মানে কি আছিলে পইচা দিলেহে চাকৰি হয় ন? যিখিনি ধনী ধনী মানুহখিনিহে পাৰে। অ', যিখিনি মানে দুখীয়া দুখীয়াই হৈ আছে। ছিলে তেনেকুৱা নিচিনা আছিলে পইচা পাতিৰ অভাৱত। কিন্তু আজিকালি সীয়া ধনী সকলোৱে সমানে পাইছে মানে যোগ্যতা অনুসৰি।
হয়, হয়, তুমি এতিয়া চাবাচোন আগৰ দিনত শুনিছো আৰু, আমাৰ মা দেউতাহতৰ মুখনেই শুনিছো আৰু আগৰ দিনত এটা চাকৰি কৰিবৰ কাৰণে মানুহক কি কয় ঘৰৰ পৰা লৈ যায় মাটি মাটি লৈ যায় হয়নে? নোযোৱা মানুহজনক ও মাতি লৈ যায় এতিয়া দিনতো সেইটো নহয়, এতিয়া তোমাৰ চাকৰি এটা পাব কাৰণে বহুত সহজ হৈছে। এতিয়া তোমাৰ তুমি এতিয়া মানে চাকৰি মানে এ এতিয়া তোমাৰ লিখিত পৰীক্ষা হল হয়নে? সেইবিলাক তুমি দিব যোৱাহে কথা, তোমাৰ তোমাৰ যদি যোগ্যত যোগ্যতা থাকে তুমি সেইটো চাকৰিত নিশ্চয় পাবা হয়নে? আৰু এতিয়া দিয়াচোন তোমাৰ ক কথাটো কৈছোহে হয়নেে এতিয়া চোৱাচোন তোমাৰ এটা প'ষ্ট থাকিব হয়নে তাতে যদি দুই তিনিটাও তুমি যদি মানুহে যদি মানে হেৰি এপ্লাই কৰে আৰু হয় হয়নে! তাকো অলপ মানে হেৰি হয় জটিল হয় বাৰু। তাৰ ভিতৰতো মানে যাৰ যোগ্যতা থাকে তেখেতে বাৰু পাই যায়গৈ, সেইটোৱে আৰু।
আজিকালি পঢ়িবও সহজ মানে এ কি কয় কিতাপ বিলাকো দোকান বিলাকত বহুত কিতাপ উপলব্ধ ন মানে এইবিলাক বিষয়ৰ ওপৰত তাৰপিছত আৰু অনলাইন ক্লাছ বিলাকো হ'ল আজি
অনলন ক্লাছ বিলাক হয় হয়
হয় সেইকাৰণে আমি মানে সময় মানে এনেই অপচয় নক কৰি মানে সেইবিলাকতে হেৰি কৰিব লাগে আৰু মবাইল চালেও মানে আমি ধৰা তেনেকুৱা ধৰণৰ ক্লাছবোৰ বা এনেকুৱা কি কি ক কুৱেশচন আহিব তেনেকুৱা ধৰণৰ ভিডিঅ' বিলাকো দি থাকে ন
হয় হয় আৰুজালি ত গগ তুমি চাৰ্চ কৰিব হয় তুমি নোপোৱা বস্তু তুমি নজনা বস্তুতটো তুমি তাতে জানি যাবা তোমাৰ এক ছেকেণ্ডো নালাগে আহিবৰ কাৰণে মানে হয়নে তোমাক মানে ৰিপ্লাইটো দিয়ে দিব হয় হয় বহুত সুবিধা হৈছে
বাৰু ঠিক আছে দিয়া আমি আকৌ কথা পাতিম ন উম হ'ব